অ'
এনেই আছো তই
আছোঁ এনে খোৱা বোৱা কইলি
খালো ত খালি,
নাই খোৱা নাই অলপমান পিছত খাম অলপ শুই আছিলো
অ' বাকী গামোৰ ভাল
উম ঠিকে আছে গামোৰ
উম!
আজি অলপমান তথাপিও গাটো ইমান এটা ভাল লগা নাই
উ গৰমো দিছে যে
ও গৰমটো কনে হৈছে হবলা
উম দিছে বহুত গৰম দিছে এতিয়া বৰষুণ এজাক দিব বুলি ভাবিছিলোো নাই দিয়াচোন।
অ মই ভাবিছিলো বৰষুণ দিব নেকি নিদিলে
আমাৰ ইয়াত অলপ দিছিলে দুই মিনিট মান দি দিয়ে মানে নাইকিয়া হৈ গল
অ' হ'ব পাৰে মই শুই আছিলো আজি দিনতে
হয় হয় বাকী খবৰ ভাল।
ভালেই দে তোৰ।
উম, ভালেই মোৰো।
ঘৰত সবৰে ভালেনে, বৰমাহঁতৰ।
অ', ভাল। চবৰে ভালে, দেউ এ গা মূৰ অলপ হেৰি বেমাৰ হৈ থাকে আৰু।
উম, উম, নি খোৱা বোৱা কি বনাইছ বমা যে।
আজি দালি ভাত বনাইছে আৰু বৰা বনালে।
এ যি গৰম, আমাৰো নেমু দিয়া দালিয়ে বনাইছে নেকি।
অ', হওক দে গৰমত এনেকে খাব লাগে।
খাব মনেই নাযায় গৰমত।
উম, হয়। বাকী।
আছো আৰু। মানুহজন আছে ঘৰত নাই এতিয়া এনেই ওলাই
অ, উম, আমাৰ হিচা টো ওলাই গৈছে গৰম দিন আৰু ক'ত নো ভিতৰত থাকিম।
উম, নোৱাৰে ঘৰত থাকিব সহঁত ইমানো ডাঙৰ হোৱা নাই আৰু দেচো
সেই তোৱেইটো।
থাকক অলপমান, গৰমতে অলপমান থাকক লগৰ লৰা লগতে। বাহিৰতে বতাহ খাই, আহিব অলপ পাছত।
উম, ভাত খোৱা সময়ো হৈছেই নহয়।
উম।
আমাৰ খালে যেনিবা ভাত। অলপ ওলাই যাও বুলি। কুকুৰজনী লৈ গৈছে উওলিয়াই, উলিয়াই।
উম, উম।
হে, বাকী কি বনালে আজি ঘৰত।
সেয়াই আজি নিৰামিষে বনাইছে। কিবা, মই চোৱা গৈয়ে নাই। মই উঠাই নাই মোৰ গাটো আজি ইমান বেয়া লাগিছে গৰমৰ কাৰণেই নে
গৰমৰ কাৰণে হ'ব।
উম একদম মানে টোপনি ধৰিছে, গাটোহে বেয়া লাগিছে আও তেনেকুৱাত বেছ ছি উঠি থাকিবও নোৱাৰি হয়। সেইকাৰণে মানে বোলো আজি শুইয়ে দিওঁ আৰু শুয়ে দিছোঁ সেইকাৰণে
বেছি শুই থাকিলেও মাথা বিষাই।
নাই বিষোৱা নাই ব মানে মোৰ টোপনিটো ক্ষতি হ'ল অলপ। মান যোৱা ৰাতি
অ টোপনি ক্ষতি হ'লেটো শুব লাগিবই।
উম ৰাতি হাঁহ এজনী এনেকে নাইকিয়া হোৱা নিচিনা পালে বোলে তাকে বিচাৰি থাকোতে চিন্তাত ময়ো টোপনি যোৱা নাই। পালে-পালে ৰাতি পোৱা টাইমত মানে সেই সাৰ পাই গলোঁ, সেইটো চিন্তাতে চট তামানত আমাৰ তেখেতেও নকলে, বোলে পালো বুলি নকলে আৰু মানে নাপালোতোহে কলে। উম পালো বুলি নকলে শুই থাক গিলা ৰাতিপুৱা মই ছটা মানত উ ঠি মোৰ ইমান চিন্তা লাগিছে, মই উ উঠি লৈ এনে ভাব
অ নাইকিয়া হৈছে বুলি অ
তাতে ভাইটিও স্কুল যায় ন ৰাতিপুৱা। সেইকাৰণে মানে সাৰ পাই গলোগৈ আজি ইমান গাটো বেয়া লাগিছে, দিনতটো তাতে খোৱা বোৱা নাই। উম সেই সাৰ পাই গ'লো কাৰণে আজি বহুত উম কষ্ট হৈ গ'ল দিনটো।
তাৰো কষ্ট অলপ হয় ৰাতিপুৱা পুৱাই উঠি স্কুল যাবলৈ ইমান দূৰত,
এতিয়া কষ্ট কৰিবই লাগিব, এতিয়া কষ্ট কৰিলেহে আগলে ভাল ফল পাব হয়।
হয় সেইটো কথাও হয়, কষ্ট এতিয়া কৰিবই লাগিব। আমাৰ চকুত এতিয়া তেখেতলোকে এতিয়া কষ্ট কৰাই দেখিম এতিয়া, পিছলে তেতিয়াহে ভাল ফল পাব, এতিয়া দয়া মমতা দেখালেও নহব।
উম মইতো একদম নেদেখাও কেতিয়াবা
দেখাব নালাগে। কোনোবা কোনোবা ক্ষেত্ৰত দেখালে তাহাঁতে ওপৰত উঠি যায় সেইটো কাৰণে নেদেখুৱাই ভাল।
উম বহুত চল পায়।
উম এইটো বয়সত হয়ে এনেকুৱা। বকীত ভাইটি ক'ত এতিয়া?
আছে সি অকণমান পঢ়ি আছে। তাৰো আজি গাটো বিশেষ ভাল নহয়,
এই গৰমৰ কাৰণে হৈছে। য দেশ এ আৰু
গৰমেই সোমাল নেকি তাৰ অকনমান জ্বৰ জ্বৰ নিচিনা
হব পাৰে অ
মোৰো আজি গাটো বিশেষ ভাল নহয় উম
কৰবাত শুনিছো এখন এখন অ' কৰ'বাত শুনিছো এখন বিদ্যয়ালয়ত বোলে সাত বছৰি আমাৰ লৰা, তাৰ বোলে মানে ঢুকাই গ'ল বোলে
গৰমত নে
হয় গৰমতে
অ
ইমান বেয়া লাগিছে শুনি
অ এইবোৰ শুনিলেই দুখ লাগে লৰা ছোৱালীৰ কথা উম! চাহ পানী খোৱা হ'ল নে নাই আজি,
খালো পতিবেলা সময়তে এ নিমকি অলপকে কিনি আনি ঘৰতো বনাব পাৰি ঘৰত বনাই খাইও ভাল লাগে নিকিটো কিন্তু
অ' মইতো আজি গৰমত চাহো খাব কব নোৱাৰিলোঁ। তাৰপ গৰমত আৰু কি চাহ থাম
এ ভাটি পেলা সময়ত অকমান খালো আৰু
উম ভালেই কৰিলি উম অ খাই খাই আকৌ নাখায়ো থাকিব নোৱাৰি নহয়।
সেইটো কাৰণে
উম আহিবিচোন কেতিয়াবা আমাৰ ফালে,
বাৰু দে সময় পালে সুবিধা পালে যাম আৰু গৰমটোহে যি দিছে হম এই গৰমটোহে যি দিছে ওলাবলে মনেই নাযায়। যাইচোন
উম গৰমটোৰ বাবে আহিবও নোৱাৰি নহয় তত ওলাবও নোৱাৰি ঘৰৰ পৰা, ঠিকেই আৰু চলি আছো আৰু এতিয়া ডক্টৰৰ এপইন্টমেন্ট লব লাগিব আকৌ তেতিয়া গৈ আকৌ, আকৌ চেক আপ এটা কৰি আহিব লাগিব এবাৰ দেখাই আহো, এতিয়া চাৰি মাহ চলি আছে। যে মোৰ,
অ' হওক দে ভালে বোলে ভগৱানে ভাল
অ' ভালকে সন্তানটো আজৰি হৈ ওলাইলেই ভলা,
সেইটোৱে, যি হয় আৰু ভালকে হওক, যাম দে তেতিয়া যাম আৰু
অ' আহিবি আজি খুব আম খাব মন গৈ আছে এনেই আম আছে না
অ', আমাৰ আম আছে মই নহলে গ'লে লৈ যাম দে বন্ধ দিন এটাত
অ', চিজনৰ ফলটো খাবলে খুব মন যায় ন'।
হয়, আমাৰ এওঁ এতিয়া কামৰ কাৰণে যাবই নোৱাৰা হৈছো কলৈকো। গৰমো দিন দেওবাৰ এটা চাই কিনে যাম দে সুবিধা পালে।
উম, আকৌ দুদিনমানৰ পাছত যেতিয়া বৰষুণ পৰিব তেতিয়া আকৌ পানীৰ চিন্তা।
হয়, বহুত অসুবিধা। গৰম দিনকেইটা মই বেয়াই পাওঁ।
মইতো ঠাণ্ডা দিনটোৱে ইমান ভাল পাওঁ গোটেই কেইটা দিন, ইমান সুকলমে যায়, বহুত আৰামৰ জীৱন মানে ঠাণ্ডাৰ দিনকেইটাই, গৰমৰ দিনত বহুত কষ্ট হয়।
ঠাণ্ডা দিনত তই কাপোৰ, সৰহকে পিন্ধিও থাকিব পাৰ গৰম দিনত কি কৰিবি?
উম, সেইটোৱে, কষ্ট হয় মানুহৰ বহুত কষ্ট হয়।
কষ্ট আমিতো এতিয়া যিমানেই নহওঁক আমি ঘৰতে আছো বাহিৰত কাম কৰিব যোৱা মানুহবোৰৰ। কিমান কষ্ট তেওঁলোক অ', হাজিৰা কৰি খোৱা মানুহবোৰৰ কিমান কষ্ট।
তাকেই তো মোৰ বেয়াই লাগে অলপমান। এতিয়া মোৰ নিজৰ ভাইটিটোলৈকে বেয়া লাগে স্কুলত যায় ন দিনটো ৰ'দত।
আকৌতো খেলা ধূলাত কৰি মেলি। ৰ'দতোত নোৱাৰি। দেই।
উম।
আগতকে আকৌ গৰমতটোও বাঢ়িলে, আমাৰ দিনত গৰম আছিল যদিও ইমানো নাছিলে। আজিকালি গৰম বাঢ়ি বাঢ়ি গৈ আছে। গছ গছনি কাটে আৰু মানুহে ইমান।
সেইটোৱে, এদিন আমৰ চাটনি খাম দেই বনাই। পুৰা নিমখ, জলকীয়া সানি আবেলি মানে খালে খুব ভাল লাগিব।
উম। ডকচা আম লৈ যাম। কেঁচা আম, ডকচা আম, পকা আম। তিনিওবিধ মিলাই বনামগে। মিঠাত টেঙা জলা, গোটেই কেইটা সোৱাদ লাগিলে, লৈ যাম দে।
পকা আম নানিবি, অকমান কেঁচা টাইপ
অ', আমাৰ গছ, আম গছডালৰ বহুত মিঠা কেতিয়াবা পোক হৈ যায়, সেইকাৰণে আগতীয়াকে কাটি ৰাখি থওঁ। গছৰ পৰা পাৰি থৈ দিওঁ, আচাৰ বনালে মায়ে।
অ', তোৰ মায়ে আচাৰ বনাব জানে ন'?
অ', জানে। বৰ ভাল লাগে আচাৰ খিনি খাই। আচাৰ কিনিব দৰকাৰেই নাই। অ', আনিম দে তোৰলৈও, আচাৰ আমাৰ কিনিবলৈ দৰকাৰেই নাই আৰু। ঘৰতে খাওঁ, তেনেকে ঘৰতে বনাই।
দে, তেনেকে হ'লে ভালেই।
বাহিৰৰ আচাৰত ভিনেগাৰ চিনেগাৰো দিয়ে, ঘৰত বনালে সেইবিলাকৰ দৰকাৰেই নাই।
অ, বাহিৰৰ বোৰ কেতিয়াবা এ মানে বহুত দিন সতেজ ৰাখিবৰ কাৰণে
উম হয় সেইটোৱে, ঘৰত বনোৱাটো একে মানে শান্তি মনে মানে, বহুত দিন ৰাখিও খাব পাৰি।
অ তেনেকেই এব অ মইতো গাজটেঙা আচাৰ, তাইছত নেমু আচাৰ এইবোৰ খাই খুব ভাল পাওঁ গাজটেঙা আচাৰ। মোৰ মাকো কৈ আছো গাজ টেঙাৰ আচাৰ অলপ বনাবলে। আমৰ লগত।
উম, আমৰ লগত গাজটেঙা আচা খাই পোৱা নাই কিন্তু দেই। খাই ভালেই লাগিব চাগে, বনাব লাগিব ৰ। তই বনা বনোৱাৰ পিছত মোক কেনেকে বনাই পদ্ধ-পদ্ধতিটো শিকাই দিব
অ, ঠিক আছে কম দে। উম উম হ'ব দে এদিন খোৱাম আৰু আহিবি হা সে এতিয়া ৰাখোঁ আৰু।
অ দে হ'ব দে নহ'লে।
উম, ঠিক আছে।